হেল্ল'।
কি খবৰ
অ আছো আছো শুনিছানে ভালকে
শুনি আছো তুমি
আছো আছো কি খবৰ তোমাৰ
ভাল ভাল শুনি আছানে মাতটো
অ আছো আছো ঠিকে আছে দিয়া ভালকে শুনি আছো দিয়া
আহ
অ নাস্তা কৰিলা
নাই কৰা নাই কৰোৱা তুমি
নাই নাই কৰিমহে এতিয়া দেৰিয়ে হয় আজিকালি সোনকালে উঠাই নহয় যে ৰাতিপুৱা সেইকাৰণে
এই কি কৰি আছা এতিয়া
কি কৰিবা আৰু ইমান গৰম এনে বহি আছো ফেনৰ তলত ফেনখন চলাই কিনে গা চা ধুই মেলি ইমান গৰম পৰিছে ন মানে অশান্তি লগা হৈ গৈছে মানে ফেনৰ বতাহো কাম নকৰাৰ নিচিনা হৈছে
দেই ইপিনেও বহুত গৰম আমাৰ ফালেও কিন্তু
এই গৰম চবতে হৈছে নাই গৰম চবতে হৈছে অ তোমালোকতো পাহাৰত অলপ বতাহ চতাহ আমাৰ টো ইয়াতে সেইটোও নাই বিল্ডিং বোৰৰ কাৰণে বতাহোও নোসোমায় এই গৰম চবতে হৈছে এইবাৰ অকল আমাৰ ইয়াতে বুলি নহয় চবতে হৈছে এ তোমাৰ পৰিৱেশৰ কাৰণে হৈছে সেইবোৰ লোভ
এনকি কবাত কবাতটো ফৰ্টি ফাইভ ডিগ্ৰী পাৰ হৈ গৈছে
উম আৰু ইনেহলে নিউজতো দেখাই আছিল অকল বোলে আমাৰ ইয়াতে নহয় তোমাৰ এই ইউৰোপীয়ান কাানট্ৰিজ বোৰতো বহুত গৰম হৈছে সিহঁতৰো সিটোৱে বাঢ়িছে মানুহ বোৰ ৰাস্তাত কি কয় ফেইণ্ট হৈ গৈছে বেহুজ হৈ গৈছে সেনেকুৱা আহিছে
ফুলবিলাক আমাৰে আমাৰ কাৰণে এইবিলাক হয়
অ ভুল বিলাক আমাৰে কিন্তু মানুহবোৰে বুজি নাপায় নহয় সেই গছ চছ কাটি দিয়ে গছ নাইকিয়াৰ কাৰণে হে হৈছে ইমান আৰু চবতে সেই পকা বিল্ডিং বোৰ বনাইছে এইটো বনাইছে আমাৰ বিশ্বাস কৰিবা চাৰিওফালে বিল্ডিং নহয় বতাহো নোসুমাই ত বতাহে নাহে আমাৰ আৰু ৰ'দ টো পাই পাই পুৰা ঘৰটো গৰম হৈ যায় ন তেতিয়া ফেনৰ বতাহো কাম নকৰে আজিকালি মানুহবোৰে হেই এচি তেচি আমাৰ ঘৰতো এচিও নাই বাৰু
আমাৰ ইয়াতে কিন্তু অলপ বতাহ আহে নহা নহয় মানে আৰু ৰাতি ঠাণ্ডা পৰে কিন্তু কিন্তু দিনত যোনটো ৰ'দ
উম তাপতটো বেছিকে লাগে আৰু তুমি সেইটো বুলি নহয় ৰা ৰাস্টাত আহি থাকিলেও চাবাছোন ৰাস্তাবোৰ পকা ৰাস্তাত ন দিনতো ৰদ পৰি পৰি পুৰা গৰম ভাপতো ৰাস্তাত গ'লেও তোমাৰ সেইটো আহে ন এতিয়া সেনেকুৱা হৈছে তুমি বাইকতো যাব নোৱাৰা অ
উম ত' বাইক চলালে মানে পুৰা একদম গৰম এনে যদি মই গাৱে চাৱে বাইক চলাব মানে গৈছো তো আগত নোযোৱা নহয় গাঁৱৰ তাতে যদি বাইক চাইক চলাই থাকো পথাৰৰ মাজত বাৰ ঠান্দা এটা এটা পাই থাকো কিন্তু ইয়াতে যদি তাউনত মাই বাইক চাইক যদি চলাও পুৰা একদম মানে কি কবা গৰম বতাহ এটা গাত লাগি আছে হেনেকুৱা তাইপ লাগে
আপুনি ইমান গৰম পৰিছে ন এনেকে গৰম পৰিবলে আৰু প্ৰত্যয়েক বছৰে বাঢ়ি বাঢ়ি গৈয়ে আছে এনেকে। গৰম পৰিব হ'লে দিগদাৰেই আছে, মানুহৰ কাৰণে।
উম।
অকল মানুহ বুলি ন জীৱ জন্তুওো কষ্ট পায় ন অত্তয়ন্ত গৰম চোৱা চবৰে আমাৰে। এতিয়া যোনটো আমাৰ শৰীৰটো হয় বডি টো হয় এটা এটা এটা এনেকুৱা টেম্পৰেচাৰৰ কাৰণে বনোৱা হয় যে। যোনটো টেম্পচাৰ বেছি হৈ গ'লে সৈয্য কৰিব নোৱাৰি ডিহাইড্ৰেচন হৈ যায়, গা বেয়া হয়। আৰু আমি বাৰু আমি বয়সীয়াল মানুহখিনিৰ কাৰণে এতিয়া আমাৰ সিদিনাখন আইতাৰে পোৰা একদম। একদম ডিহাইড্ৰেচন হৈ কেনে ৰাতি গোটে বমি কৰি আছে বা গা একদম বেয়া হৈ গৈছে মাথা ঘূৰাইছে। গৰম কাৰণে ত তোমাৰ সেনেকুৱা হৈ যায় ন আৰু লগতে। ঘামুচি চামুচি কা কি কি নহয় আজিকালিটো বিভিন্ন ধৰণৰ বেমাৰ আছে।
এই গৰম বোলা বস্তুতো তাকে। এই গৰম বোলা বস্তুতো ন আৰু তুমি যি কি খাবও মন নাযায়, কৰিবও মন নাযায়। কাম এনি টাইম ঘামি থকা যায় আঠা আঠা গাতটো। তোমাৰ আৰু নহ'ব নো কিয় গছ চছ নাইকিয়া হৈ আছে, সেই উন্নয়নৰ নামত গছ গছ কাটি কাটি গোটেই ধ্বংস কৰি দিছে। উম, গছ গছনি থা থাকিলেহে গৰমটো নহ নোহোৱাকৈ থাকিব আৰু ইমান পলিঅউচন ইমান।
কিবা কৰাৰ আগতে নাভাবে প্ৰথমতে গছ কেইডালহে কাটি লয়, তাৰ পিছতেহে ভাবে।
ভাবে অ' না নাভাবে সেইটোও নাভাবে। বা ঠিক আছে, কৰিব পাৰে উম, নাই। আৰু নহয় ঠিক আছে, উন্নয়নৰ কাৰণে বাৰু গছ কেইডাল কাটি দিলে দুডাল যদি গছ কাটিছে তাৰ বিনিময়ত। ছয়ডাল গছ লগাওক। হয় নে নহয় কোৱা, সেইটো সেইটো জ্ঞানী মানুহ কাম বুলি কয়। আমাৰ ইয়াতে আৰু কি যেতি যেতিয়াই মন গৈছে গছ চছ কাটি কেনে নাইকিয়া কৰিছে গোটেই খালি কৰি কেনে অ' ৰাস্তা বনাইছে ব্ৰিজ। বনাইছে কিবা বনাইছে এইটো বনাইছে মানুহে ঘৰ বনাইছে তাৰ ওপৰতে। আজিকালি মানুহ ঘৰত গছ পাবলৈ নাহে দুটাল মান টাব লগাই টাবত দুডাল মান ফুল লগাই থৈ দিয়ে মানুহক দেখি দেখাবলৈ ঘৰৰতটো ধুনীয়া কৰিবলৈ, কিন্তু তাৰ বিনিময়ত যদি গছ দুডাল মানে লগাই।
উম, উম, উম, আৰু সেইকেইদাল নে কামত নাহে না একো।
কামত আহিব নাহা নহয় একেবাৰে নাহা বুলিও নকওঁ গছ গছে হয়। কিন্তু, এই নিজৰ ঘৰটো ধুনীয়া কৰিবলৈ সন্মুখৰ খিনি পকা কৰি কিনে তাতে দুটা তাপ লগাই কিনেটো লাভ নাই ন। হয়, পকা কৰিব কিয় লাগে ওলটা পকা কৰিলে বেয়াহে পকাত যোনটো ৰ'দৰ তাপ হয়, সেইটো যেতিয়া ৰাতি ওলাই আহিল। টো বহুত বেয়াতটো সেইটো মানুহে বুজি নাপায় তাৰপিছত যদি মাতিয়ে থাকে কোন জানো কি হ'ব। হেল্ল' হেল্ল'
হেল্ল' শুনিছা হেল্ল' হেল্ল' হেল্ল'
গোটেই জাগা জাগা খিনিয়ে গৰম।
অ' গোটেই জেগা খিনিয়ে গৰম হৈ যায় আৰু যদি। চোৱা চোৱাৰ দিয়া যদি ঘাঁহ বন থাকে মানুহে যদি ৰাতিপুৱা উঠি কেনে সেই বনত যদি খোজ কাঢ়ে বা কিবা হয় তেতিয়া কিমান ভাল মানুহৰ কাৰণে শৰীৰটোৰ কাৰণে ভাল আজিকালি মানুহবোৰ। নকৰে আৰু আমাৰ ইয়াতে ফিল চিল পাবলৈ নাই। খেলিবলৈ খেলা ধূলা কৰা জেগাই নাই হা তাৰপৰতে ইমান গৰম। গৰম হে ৰ'দ মানে কি কম আৰু গ্ল'বেল ওৱামিং ইমান বাঢ়িছে পলিঅউচন কাৰণে। কাৰণে হক বা তোমাৰ কিবা কাৰণে হক গাড়ীৰ পৰা যোনটো তোমাৰ হেয়া গেছ ওলায় বা। আজিকালি জোনটো ধোঁৱা ওলাইতো কিমান বেয়া। কিন্তু, গাড়ী মটৰৰ কমি নোহোৱা হৈছে। জান, গোটেই ফালে গাড়ী মটৰ। তুমি ক'তো যাবই নোৱাৰা ইমান ট্ৰেফিক, এই সেইবোৰ। আৰু দিয়াচোন আৰু ইণ্ডাষ্ট্ৰিবোৰৰ পৰা যোনখিনি ওলাই ধোৱা, সেইখিনি কিমান কম বেয়া বস্তু নে। বস্তু নিকি সেইখিনি।
উম্ উম্।
সেইখিনিতো সেয়াই, যাই যাই যাই আকাশতে পায় ন, যাই কিনে ত সেইকাৰণে এটা লেয়াৰ ফৰ্ম হৈ গৈছে। যোনটো কাৰ্বন ডাই অক্সাইড হয়, কিবা কিবি গেছ আছে ন সেনেকুৱা। সেইবোৰ লেয়াৰ ফৰ্ম হোৱাৰ কাৰণ। নে তোমাৰ ইওভি ৰেইজটো সোমাব পাৰিছে। ওজন লয়াৰ ডিপ্লেছন হৈছে। কিবা কিবি ধেৰ হৈছে এইবোৰ, অকল কিতাপটহে পঢ়াই আমাক। বাকী খিনিটো একো নকৰাই, তাৰ কাৰণে কি কৰিব লাগে। সেইখিনিতো নিশিকাই ন মানুহখিনিক। শিকাই নেকি? অকল তোমাৰ সেই স্কুলত, চাইন্সৰ কিতাপখনত পঢ়াই কেনে থৈ দিয়ে।
উম্ উম্, তাকে মানে এতিয়া।
আন কোৱেচন বোৰ তোমাৰ মুখষ্ট কৰিব, মুখষ্ট কৰি পৰীক্ষাত লিখিব। লিখিব, লিখি কেনে খতম। তাতে, চব।
অ'। তাকে এতিয়া কিবা কৰিব লাগিব। মানে এনেকেতো নহয়, কাৰণ পিছলৈ আৰু বাঢ়ি। বহে সমস্যা।
বাঢ়িয়ে আছে, এতিয়া মানে বাঢ়িব নহয়। বাঢ়ি আছে, বাঢ়ি বাঢ়ি নাইকিয়া হৈ গৈছেগে। বস্তুবোৰ। তোমাৰ। এতিয়া ক'ব গ'লে, তোমাৰ গছ-গছনি নাইকিয়া হৈ গৈছে। খেতি পথাৰ নাইকিয়া হৈ গৈছে। আজি আজিকালি গাঁওৰ ফালেও ইমান চাবলৈ পোৱাই নাযায় ক'ব গ'লে। মানুহ মানুহখিনিয়ে আজিকালি গাওঁ চাওঁ এ এৰি মেলি। সেই চহৰত আহি কেনে কাম কৰে। তাত চে যদি, গাঁৱত যদি দুই এটা। খেতি কৰি থাকে, নিজে ভাল শাক-পাচলি খাবলৈ পায়। আমাৰ ইয়াৰ নিচিনা সেয়া দৰৱ। দৰৱ দিয়া শাক পাচলি, দৰৱ দি কেনে কেমিকেল দি কেনে ডাঙৰ কৰা শাক-পাচলিটো খাব নালাগে।
উম্ উম্, সেইটো হয়।
মানুহবোৰে বুজি নাপায়। মানুহবোৰে আম গছ এডাল আছে, এই আম আৰু বছৰটোত একবাৰহে লাগে বুলি কেনে দিলে কাটি। তাতে আৰু গেৰেজ বনাব, কিবা বনাব, কিন্তু সেই একবাৰত যিকেইটা আম লাগে সেইকেইটাই যে খাব পাই। যে ঘৰৰ আম, ভাল আম, সেইটো কিন্তু মানুহবোৰৰ কাণ্ড।
নাই নাই। আৰু অকল বোলে যে আমটোয়ে খাই আছে, সেইটো নহয়। গছডালে আৰু কিমান কি হেৰি কৰি আছে।
অ', কিমান কি কৰি আছে। তাৰ ওপৰতে তোমাৰ সেই আম। আম কেইটা কিনি আনিব, সেই গ বজাৰৰ পৰা। য'ত নেকি দৰব দিয়া থাকে। কি বা দিয়া থাকে। সেইবোৰ খাই কেনে মানুহৰ বেমাৰ হয়। আজিকালিতোতো কিমান ইন্টাৰনেট। টতে দি থাকে ন? যে সেই কি কয়, সেই কিমান। কি বা সৰু সৰু বাচ্ছাবোৰৰ বোলে কিবা, এ তৰমুজ খাই কেনে। পয়জনিং হৈছে। ফুড পয়জনিং কিয় নহ'ব? তৰমুজত ৰঙা কৰিবলৈ কালাৰ দিয়ে। ইন্জেক্ট কৰে। অ'। সেইবোৰ, সেইবোৰ খালেতো বেমাৰ হ'বই ন? বেমাৰ নহয় কেনে কি হ'ব? তোমাৰ। সেইটোয়ে আৰু। বাকী এনে গৰমৰ কাৰণেতো আৰু কি ক'বা। দিনে দিনে, বছৰে বছৰে, গৰমতটো বাঢ়ি বাঢ়ি গৈ আছে। আছে, কিন্তু মানুহে এইটো বুজিয়ে পোৱা নাই। তোমাৰ এতিয়া এণ্টাৰ্কটিকাৰে হওঁক। বা কিবাৰে হওঁক, তাৰে তোমাৰ গ্লেচিয়াৰ বোৰ যোনবোৰ আইচ হয়। সেইবোৰো বোলে গলি গলি। গৈ আছে নেকি! তেনেহ'লে।
এতিয়া আমি আৰু মানে, গৰমৰ পৰাই। হেৰি হ'বৰ কাৰণে মানে, কিছুমান মানে, হেৰিয়ে হাতত ল'ব লাগিব। বেলেগতো আৰু একো উপায় নাই। সজাগ হ'ব লাগিব আমি।
উম্, যদি গোটেই মানুহ খিনিয়ে যদি এক হয়, একতাৰে যদি সজাগতাটোত যদি হেৰি কৰিব পাৰে। কেলে নহ'ব ভাল? হ'ব অবিয়েচলি ভাল হ'ব। মানুহখিনি সেইখিনিয়ে নকৰে ন? সেইখিনি কৰিবলৈ মানুহবোৰে টান পায়। সেইবোৰ কৰিব লাগিব তেতিয়া।
উম্। প্ৰথম কামটো। টো হ'ল - প্ৰথম একদম মেইন কামটোৱে হৈছে, গছ-গছনি ৰুব লাগিবই। আমি পৃথিৱীত ইমান মানুহ আছে, প্ৰত্যেকেই যদি এডালকেও যদি গছ ৰুৱে দিনত, ত' মানে ক'ত এক দিনত, পৃথিৱীখনক মানে কিমান কোটি গছ ৰুৱা যাব, ধেমালিৰ কথা নেকি? তাৰেতো তাৰেতো এক কোটিৰ বা ধৰি লোৱা এক কোটি ধৰি লোৱা পঞ্চাশ লাখ মৰিয়ে গ'ল, পঞ্চাশ লাখ গছটোতো বাচিব।
উম উম।
আৰু নেক্সতোতো হ'ল, গাড়ী- চাৰি এইবিলাক কমকে চলাব লাগিব। লাগিলে যাতে, উম। বা আৰু, সেইবিলাক মানে ধৰি লোৱা, আজিকালি যে ওলাইছে গাড়ী চাৰি ইলেকট্ৰিক বা, হাইড্ৰজেন বা কিবা এনেকুৱা ধৰণৰ, ই ভি
অঁহ।
ত' সেইবিলাক ইউজ কৰিব লাগিব, যাতে পলিউচন নহয়।
উম।
এইবিলাক
এতিয়া তাকে আৰু এইবোৰ তুমি আৰু মই কোৱা কথাাহে। মানুহবোৰে এতিয়া বুজিলেই হ'ল আৰু চবে য বুজি কেনে একতাৰে কাম খিনি কৰে, নিশ্চয় গৰম কমিব, গৰম বুলি নহয় আমাৰ নিজৰ কাৰণেই ভাল। পৃথিৱীখনৰ কাৰণে ভাল, পৰিৱেশৰ কাৰণে ভাল, সেইটোৱেই আৰু। দিয়া দিয়া, ঠিক আছে দিয়া, উপায় নাই আৰু। উম উম।